হেল্ল'
অ' কোৱা
কি খবৰ?
ভাল, ভাল
ভালে
আপোনাৰ
মোৰ ভাল,
আচ্ছা
ৰাতিপুৱা কেতিয়া উঠিলা?
ৰাত মই দেৰিকে উঠো।
এতিয়া শোয় আছা নে কি না উঠিছা?
নাইন টেনত উঠিলো।
দচতাত ওঠিছা।
নহয় নহতা দহত তঠিছো।
ও
উম মই বহুতশোৱ মই বহুত শোৱ পাৰো।
হয় নেকি ইমান ভাল নকি যদি তুমি যোৱাকালি কব লাগছিল মোৰ ভাগৰ স্লিপিং ময় বহোত শোয় ভাল পাওঁ।
কেতিয়া?
তুমি যোৱাকালি তোমাক যে সুধিলো হোবিচটো
অ ন এড কৰিব লাগিছিলে কিন্তু মেইন কথা কি জানা মেইন কথা কি মই লেট নাইত মুই ভাল পাওঁ আৰু দেৰিলৈকে সুই ভাল পাওঁ।
মই লেতনাইত সুই ভাল পাওঁ অ মই আৰলি মৰনিং উঠি ভাল পাওঁ।
আচ্ছা। মোৰ দৰে নহয়। মই মৰ্ণিং পাৰ্চন নহয়।
মই বিজনেছ কৰো ন মোক চোন মৰনিং কৰিব এ লাগিব উঠিবয়ে লাগিব।
উম। হয় বাৰু এতিয়া ক'ত আছা?
মই দোকানত আহিলো মাত্ৰ।
মই ব্ৰেকফাষ্ট কৰিলো জাসট তুমি কৰি মেলি আহিছা?
ময় কৰিলো নাই মই মনদে নকৰো ন ফাস্টিংত থাকো।
ও টোটেলি ফাস্টিং।
কালি মৰনিং খান।
অন্ন জল চব ত্যাগ মে
নহলে পানীটো চলে পানীটো কেইটা যেতিয়া শিৱজিক পানী চানি দি গাখীৰ চাখিৰ দি খাব পাৰি।
তুমি চোন ৰাতিও নোখোৱা।
ৰাতিও নাখাও। সৰু পৰা এতিয়া নহয় কম চে কম এঘাৰ বছৰ মান হৈ গ'ল এ
ফ্রুট মানে কি ফ্রুট বোলে ফ্ৰড কিবা এনে কোৱা ফল মূল খোৱা চাগে?
নাই একো নাই এইবিলাক একো নাখাও ময় মোৰ মায়ে কই খাবৰ কাৰণে মই নাখাও।
আৰু ৰাতি কিবা ফল মূল উম নোখোৱা নেকি?
না না ফল চল নাখাও খালি পানী।
মাই গড গোটেই দিনটো মানে মইও থাকি পাইছো মইতোতো। নিৰ্জলা ব্ৰত কৰি পাইছা?
কোনটো ব্ৰট?
নিৰ্জলা মানে পানীও নোহোৱা।
সেইটো আমি নবরাত্রি কৰো নবরাত্রি।
হা?
যেতিয়া মই নৱত্ৰ্ৰী কৰো তেতিয়া মই সেইটো কৰো নদিন।
চোন তুমি অসমীয়া নহয় নেকি?
মই, কি ভাবিছা তুমি?
তুমি, আহ, কি? দচগুপ্তা, তুমি বেংগলি।
ক্ৰছ দুটাই। অসম আৰু বেংগলী দুটাই আছোঁ মই। দুটাও আছোঁ মই অসম আৰু বেংগলী।
মা বেং, মা বেং গলি, পাপা অসমীয়া? নে পাপা বেংগলী, মা অসমীয়া?
দেউতা অসমীয়া।
মোৰ মানে এ, গেছটো ভাল হয় ন?
অ', সেইটোতো ক'লো, প্ৰথমটো গেছ কাৰেক্ট কৰিলে চেকেণ্ডটো ভুল কৰিলে তোমাক।
নহয়, নহয়, মই মানে দুইটা অপচন দিছোঁ। প্ৰথমতে যোনটো মোৰ লাগিছে সেইটো দিছোঁ। উম। মা, আচ্ছা। তেন্তে তুমি অসমীয়াই, মা বেংগ গলি, পাপা অসমীয়া যেতিয়া।
সেইটোৱে।
বাপেকৰে লোৱা যায় ন। কিন্তু মই এটা কথা বুজি নাপালো, দাস, গুপ্তা! তুমি দুটা উপাধি লিখা, পাপা দাস, মা গুপ্তা। উম।
সেইটো আমাৰ ফেমেলিৰ ৰুলছ এণ্ড ৰেগুলেচন।
মানে দুইটা উপাধি লাগিব?
এ, বাৰ্থ চাৰ্টিফিকেটটো দুইটাই উপাধি আছে?
অ', বাৰ্থ চাৰ্টিফিকেট, আধাৰ কাৰ্ড এইটো দুটাই নাম লিখা আছে। দাস গুপ্তা। দাসটো মিডিল, গুপ্তা লাষ্ট।
ভাল, ন। ময়ো ৰাখিম।
নাই, আজিকালি বোলে শুনিছো, যোনে বোলে বিয়া পাতিব তাৰ হাজবেণ্ডৰ নাম টো ৱাই-ফাই এড কৰিব লাগিব।
হা?
যেনেকে তোমাৰ অৰ্পিতা শইকীয়া হয় না?
অ'।
তাৰ, তোমাৰ নামটো অৰ্পিতাৰ মাজত, তোমাৰ হাজবেণ্ডৰ নামটো এড কৰিব লাগিব।
কোচ্ ভি।
চৰকাৰে নিয়ম বনাইছে
কোন চৰকাৰ? ন মানত চৰকাৰ।
অ' মই অসম চৰকাৰ মামায়ে বনাইছে।
সি বোলো মানে চাব দে এনেকুৱাতো নহয় ন যে ল'ৰাটো পচন্দ হ'ল নামটোও পচন্দ হ'ব লাগিব নামটো যদি কিবা আবুল তাবুল হৈ চি মোৰ নামৰ লগত মইটো ন
এ হা কি হব আব
মোৰ নামটো মোৰ নামটো ইমান ধুনীয়া ন মোৰ নামটো অৰ্পিতা অৰ্পিতাৰ নামটো বহুত ধুনীয়া ভাই।
বহুত কিউত হয়।
সেইটো হয় সেইটো মইয়ো একচেপ কৰো, মই মোৰ নামটো বহুত ভাল পাওঁ।
যোনে মানুহৰ এ' দ নাম ষ্টাৰ্ট হয়, মানুহ কিন্তু বহুত কিউত হয়।
নিজৰ নামটো সামৰি লৈছে লগতে। কিন্তু মোৰ আনফৰ্চুনেটলি এইটো নামে বেছি নুবুজাই যোনটো চোৱা টাইমত নাম দিয়ে সেইটোৰ নামে বুজাই। আৰু মই এ' আখৰৰ নহয়।
সেইখিনিত কোনটো আখাৰ আছে?
আৰ
আৰ
উম।
তোমাৰ আচল নামটো কি, অৰিজিনেল নেম।
আৰে মোৰ বাৰ্থ চাৰ্টিফিকেটত চবতে অৰ্পিতাই দিয়া আছে, কিন্তু মানে আমাৰ-আমাৰ যোনবিলাক হেৰি থাক এই সেইবিলাক এইটো নামেদি নহয় ন, যোনটো আমাৰ চোৱা টাইমত আখৰ পৰে নাম পৰে সেইটো নামেদিহে হয়।
হয় নি
উম। তেনেকেই কয় মানুহে মই নাজানো।
নাজানা
কিন্তু মোৰ মতে মাতি থকা নামটো বেছি আছোৰদাৰ হব চাগে ন?
বহুত হয় তোমাৰ নামটো ভাল লাগিছে।
অ', মোৰ দুইটা নামেই ধুনু। না মোৰ দুটা নহয় মোৰ মোক যিমান কিটা নাম দিছে চব ধুনীয়া।
তোমাৰ কেইটা নাম আছে।
নহয় মানে চবেই বেলেগ-বেলেগ নাম দি থৈছে, মানে জেঠুৱে মোৰ নামটো প্ৰথমতে দিছিলে অনন্যা।
অনন্যা নামটোও বহুত ধুনীয়া, তাৰপিছত আৰু পেহী এজনীয়ে দিছিলে বিচাখা।
বিচাখা।
অ'।
ইমান কঠিন না
বিচাখা নামটোও বহুত ধুনীয়া।
চাগে শিৱজী গলত যোনটো সাপ থাকে ইয়াৰ নাম কি?
মই নাজানোঁ। তাৰপিছত আকৌ, মাহঁত চোৱা টাইমত দিলে ৰেখা ৰাণী।
খালো আমি।
অঁ তাৰপিছত আকৌ মই জন্ম হোৱাৰ আগদিনা ৰাতি মোৰ তাৱে মানে বুজি পাইছা ন দেউতাৰ সুখী এক
হয়
দেউতাৰ সখীয়েক তেওঁ মানে ৰাতি সপোনত দেখিছে যে অ ত মানে মোৰ দেউতাৰ ছোৱালী এজনী হৈছে নাম দিছে। অৰ্পিতা
আৰু কি
তেতিয়া মই, মানে মই জন্ম হোৱা টাইমতটোতো আমাৰ ফালে মোবাইল নাছিলে ন? ত' মানে তেতিয়া মোবাইলৰ যোগেদি কথা পতাও নাছিলে, ত' মানে সপোনটো দেখিছে, ৰাতিপুৱা উঠি মেলি তাৱৈৰ মনত আছে মানে মই সপোন এটা দেখিছোঁ বুলি, তাৰপিছত লগা লগ তাৱৈ আৰু চাই কেলখন লৈ আমাৰ ঘৰলৈ আহিছ তাৰ পিছত আহি, তাৰ পিছত আহি লৈ পেলাই কৈছে যে, মানে আমাৰ দেউতাক চিঞৰিছে যে ঐ শুনচোন, তোৰ মই সপোনত দেখিছো তোৰ বোলে ছোৱালী এজনী হৈছে, মই নাম থৈছো অৰ্পিতা।
কোৱা নাই তামানে, বাচ্ছাটো আহা নাই?
নহয়, সঁচাকে মই জন্ম হলো, মানে কোনেও গম নেপায় ন? মানে ইমান দূৰলে কেনেকে গম পাব, তাৱৈহঁতৰ ঘৰ বেলেগ এখন গাওঁ ন? মানে মই জাষ্ট জন্ম হৈছোহে মানে, তিনটা চাৰে তিনটা মান বজাত মই জন্ম হৈছো, তাৱৈ মানে আহি লৈ পেলাই সাতটা সাতটা মান বজাত পাইছেহি আৰু।
সাতটামান
মই কেনেকে জানো কেইটামান বজাত পাইছে, মইতো তেতিয়া কেঁচুৱা ন?
তোমাৰ ডেট অফ বাৰ্থটো টাইমটো নাজানা কোনটো টাইমত জন্ম হৈছা একজেক্ট
হাতত ৰে মই জানো, আৰু মই কৈছো যে মই চাৰে তিনটা মান বজাত জন্ম হৈছো।
চাৰে তিনটা কি ইভিনিং না নাইট
নহয়, মৰ্ণিং মৰ্ণিং।
আৰ্লি মৰ্ণিং।
আৰ্লি মৰ্ণিং ইএছ।
বাহ্ ইমান জল্দি জল্দি উঠি সেইকাৰণে তুমি শুই দেৰিকে উঠা।
সেইকাৰণে মই সেইকন টাইমতে শু হেৰি কি আছিলে এটো? অ' কিহৰ?
কি কৈছিল তুমি?
মই কৈছো যে সেইকাৰণে মই শি কন টাইমতে শুই ভাল পাওঁ।
অ সেইকাৰণে তুমি এনেকে দেৰিকে বুজি পাইছো লাহে, লাহে, উম। ‌‌হেই তুমি দেৰিকে শুই ভাল পোৱা লেট নাইট শুৱা লেট নাইট উঠা, আৰ্লি মৰ্ণিং নুউঠোৱা।
উম।
হয় নাই? দেৰিকে উঠিছা যে। তুমি
কিমান ক ইচিডেনচ্ ন এনেকুৱাত মানে তাৱৈ আহি পাইছে মই জন্ম হলো তাৰ পিছত মোৰ নামটো অৰ্পিতা ৰাখি দিল
তাপিতো চাগে ভগৱানে আহি চাগে কৈ গৈছিল।
ইএচ মোৰ নামটো ভগৱানে দিছে।
সচাঁকে মই ঘৰৰ মানুহ নাজানে চাদেনলী হ'ল ন কেচটো এইটো ঘৰৰ মানুহ ৰাখিব লাগে নিজৰ ছোৱালী ল'ৰাৰ নাম কোনোবা বেলেগ আহি থ গৈছে সিটো নাম ৰাখি দিলে ভাবচোন এই চাগে ভগৱান হয়। যোনে তোমাক নামটো দি হয় হয় এয়া ভগৱান টো আছা নে নাই।
হা
সেই তোমাৰ মানুহজনতো আছা নে নাই এতিয়া
এই মানে মোৰ অৰ্পিতা নামটো আছে যদিও চবে মোক মানে মোৰ লগৰ বিলাকেতো অৰ্পিতা বুলিয়ে মাতে কিন্তু বেলেগ মানে আমাৰ তাত কোনেও নামাতে হা আমাৰ তাত চবে মানে কিবা বেলেগ বেলেগ নাম দি মাতে দেহা বুলি মাতে চুন চুনি বুলি মাতে এনেকে মাতে। কিন্তু তাৱৈহঁতৰ ফেমিলি গোটেই ফেমিলি তোৱে মোক অৰ্পিতা বুলিয়ে মাতে।
আৰু মা, দেউতা?
মা দেউতাটো দেহা বুলি মাতে।
দেহা। কিয় ভাল নালাগে?
এনেই মাহঁতে মাতিলে ভালে লাগে এই ৰাছ তাৰ মাজত কোনোবাই যেনেকে চিঞৰে একে মাৰ মাৰি দিবলৈ মন যায়।
হয় নেকি। তাৰ পিছত মা দেউতা আচে নে গ'ল